হেল্ল'
হেল্ল'
অঁ
শুনা পাইছেনে?
পাইছো।
হেল্ল' মাতটো অকনমান ভালকেই দিয়াচোন। মাতটো অলপমান ভালকৈ দিয়া।
কোৱা।
হেল্ল'
হেল্ল'
কি কৰি আছা?
আছো এনে তুমি?
মই এনেই বহি শুই তেনেকেইে আছোঁ খলানে নাই কিবা?
হেল্ল'
কিবা খালা নে নাই?
খালোঁ তুমি?
উ মাতটো অকণমান ডাঙৰকে দিয়াচোন।
ডাঙৰকেতো দিছো।
তোমাৰ মাতটো ন বহুত লাহে লাহে আহি আছে
কিবা হৈছে চাগে সেইটো কাৰণে।
অ দে দে কিহত এইবাৰ তুমি?
কি কৈছা?
মানে কি পঢ়ি আছা?
মই ডিগ্ৰী পঢ়ি আছোঁ।
আচ্ছা। পিছে বন্ধ চন্ধ দিছেনে নাই?
বন্ধ দিছে।
জুলাই মাহটোতো এনেও চাগে বন্ধয়ে ন?
বন্ধ হয়।
ঘূৰিব নোযোৱা?
ঘূৰিবলৈ যাম বুলি ভাবিছোঁ।
কত যাবা এনে।
উম। চাওঁ ইমান এটা ভাবা নাই ক'ত যাওঁ কি জানো ক'ত যাওঁ এতিয়া। ভাবিছিলোঁ এনেকৈ কিবা ফালে যাম বুলি, অৰুণাচল ফালে যাম বুলি।
অ এনে, এনে ফেমিলিৰ লগত যাবা নে ফ্ৰেণ্ডৰ লগত।
ফ্ৰেণ্ডৰ লগত। মানে গ্ৰুপ আছে যে সিনৰ লগতে যাম এনেই আমি গৈ থাকোঁ এনেকে আগতে। টো আহ
আচ্ছা অৰুণাচল যাবা।
অঁ
ঠিকে আছে থাকাকে যাবা ন।
থকাকে যাম ছাগে।
অহ
তুমি নোযোৱা কতো?
অঁ মই শ্বিলং যাম চাগে।
অহ
এদিনতে চাগে এনেওতো আহিব নোৱাৰিবাই ন দুদিন তিনদিন চাগে এনেও লাগিবই
উম
উম ঠিকে আছে ৰুম ৰুমত থাকিবা ন
অঁ এনেকাই এনেওতো যাওঁতে দেৰি হ'বই
অহ
থকাটো সেইটো থাকিবই লাগিব
সেইটোৱেই আজি এতিয়া গৈছো যেনিবা আজি যোৱাৰ পাছতো থাকি কৈ কাইলৈ পৰাহে চোৱাকৈ হ'ব ন আজিতো এনেও ভাগৰে লাগিব চাগে ঘূৰিবতো নোৱাৰিমেই
সেইটোৱে টো
অ ঠিকে আছে তিন চাৰি দিন মান এনে থাকিবা চাগে ন
উম উম তিনি চাৰিদ নাই এসপ্তাহমান চাগে থাকিম
দিয়া ঘৰত কোন কোন আছে এনেগ
ঘৰত আছে দাদা, পেহা-পেহী চব আছে
আচ্ছা জইণ্ট ফেমেলি
তোমাৰ
মোৰ মা পাপা তাৰপিছত ভণ্টি এজনী আছে মোৰ তাৰপিছতে মই
মানে পঢ়া শুনা
পঢ়া শুনা মানে মইতো এতিয়া বি এ ফাৰ্ষট চেমট আছোঁ
অ
পঢ়ি আছো কি হয় তোমাৰ হবি কি?
মোৰতো আছে মোৰ পুলিচহোৱা হবি আছে
আচ্ছা এনেই এতিয়া পলিচ সম বুলি ভাবিছা নেকি?
ভাবিছোঁ নাজানো আৰু ভৱিষ্যতে কি হয়গে।
নাই নাই পাৰিবা দিয়া দৌৰ ৰানিং সানিং কৰা নে নাই?
ৰানিং বৰ্তমান নাই কৰা দেই
ৰাতিপুৱা কেইটাত উঠা
ৰাতিপুৱা ছটা পাঁচটাত
আচ্ছা ৰাতিপুৱা সময়ত দৌৰি মানে ৰানিং কৰিব যাবা ন তেতিয়া অকনমান হেৰি হ'ব।
দৌৰিছিলো মাজতে
এৰি দিলে এতিয়া।
উম অ তাৰপিছত বহুত মানে প্ৰব্লেম হৈ গ'ল সেইটো কাৰণে।
আচ্ছা। দৌৰি থাকিবা মানে দৌৰি থাকিলে ন পুলিচ হবা ন সেইটো কাৰণে মানে দৌৰি থাকিলে ভাল।
উম।
এনে হাইট চাইডটো ঠিকে আছে চাগে ন। হেল্ল'।
পিছে তোমাৰ নামটো?
মোৰ নামটো চমুজ্জল নাথ। বুজিছানে?
কোৱা আৰু এনেই ক'ত ক'ত গৈছা ঘূৰিবই?
ঘুৰিবলেতো কি আৰু গৈছো বেছিভাগেই গৈছো মানে অহ। গুৱাহাটীৰ এটা এটা জেগা তাৰপিছতে তোমাৰ কামাখ্যা তাৰপিছত এনেকৈ বহুততে গৈছো।
অহ।
তুমি?
মই গৈছোঁ গুৱাহাটী গৈছোঁ এনেকে শিৱসাগৰ এইবিলাক ঘূৰিছোঁ আৰু যোনখিনি ঘূৰিব পাৰা হয়।
উম ভালে আছে ঘূৰি থাকিবা। এতিয়ানো নুঘূৰিলে কেতিয়া ঘূৰিবা হয়।
সেইটোতো।
ওৱান মান্থ বন্ধ ন এতিয়া?
অ।
উ অকল কি হেৰিয়ে যাবা?
অৰুণাচললে
অকল কি অৰুণাচলত যাবা আৰু বেলেগত নোযোৱা?
সেইফালে চাওঁ টুৱাং চুৱাং যাব পাৰি যদি।
অ।
এইফালে ওচৰ ন।
অ সেইটো ওচৰতে বেছি দূৰ নহয়।
অ।
ঠিকে আছে ধুনীয়াকে ঘূৰি পকি ধুনীয়াকে আহিবাগৈ।
উম।
এনেই গাড়ী চাড়ী লৈ যাবা নেকি?
গাড়ী লৈ যাম।
গাড়ী লৈ যাবা।
উম! এনে গ্ৰুপত আছে ন।
এনেই কিমানমান এনেই হেৰি হ'ব নো? মানে ল'ৰা -ছোৱালী মিলাই কিমান?
ল'ৰা -ছোৱালী হ'ব চাগে দচ বাৰজনমান।
আচ্ছা। ঠিকে আছে। এনেই মামাহঁতক খোৱা বোৱা হ'লনে নাই।
হৈ গ'ল।
ঘৰতে আছে ন।
ঘৰতে আৰু যি গৰম।
বহুত গৰম দিছে ৰ'দ দিছে জানো তোমালোকৰ ফালে?
ৰ'দ ওলাইছে।
আমাৰ ফালে ৰ'দতটো নাই কিন্তু মানে এনেকে গৰমতটো আছে। জুলাই মাহদাল আছে আৰু গৰম দিবলৈ। হেল্ল' হেল্ল'
হৌ
হেল্ল'
কোৱা
নাইকিয়া হৈ গ'লা গৈ যে?
নাই তোমাৰ মাতটো ভালদৰে অহা নাই বা মোৰ মাততো তুমি শুনি পোৱা নাই চাগে ভালদৰে।
আচ্ছা শুনিছা নে এতিয়া?
শুনিছোঁ কোৱা আৰু কিবা প্লেন বনাইছা ক'ৰবালৈ যাবলে?
হা?
ক'ৰবালৈ যাবলে প্লেন বনাইছা?
উম এতিয়াতো বৰ্তমানতটো প্লেন টো বনোৱাটো হেৰিতে শ্বিলঙতে প্লেন বনোৱা আছে হে এনে শ্বিলঙৰ পৰা অহা পাছতে চব নগাঁওৰ মৃত্যুঞ্জয় মন্দিৰত যাম চাগে।
আহঁ
তাপে গৈ পেলাই চাই লওঁ ক'ত যাব পাৰি তাৰপিছত ডাইৰেক্ট ঘৰত আহিম।
অ
তোমাৰ তোমাৰ কি ট্ৰিপ কি মানে অৰুণাচলতে যাবা নেকি অ অৰুণাচলৰ টাবাং টাবাং পে মানে ডাইৰেক্ট ঘৰ
উম
থিকে আছে বাৰু
ভাত পানী খালা?
ভাত পানী মানে কি আৰু ভাত পানী অকনমান আগত খাই পেলাই উঠিছোহে।
অ
খাই আহি পেলে তোমালৈ বোলে ফোনটো কৰি লওঁ
আহঁ
খালা ভাত পানী?
মই নাই খোৱা মাহঁতে খালে।
আচ্ছা তুমি কিয় খোৱা নাই?
মই এনেই এ গৰমত একো কৰিব মন যোৱা নাই।
সেইটো হয় বাৰু।
ক'বালে ইয়াত মানে অৰুণাচল মানে মানে আমাৰ এইফালে বেলেগ অৰুণাচল আছে নহ মানে কি বুলি কয় নাজানো তাতে মানে কাম ন বাৰী আছে নদী আৰু তালৈ যাব মন গৈছে
ওচৰত নেকি?
উম ওচৰতে।
আচ্ছা খোজকাঢ়ি গৈ পায় নে কি?
হা
খোজকাঢ়ি গ'লে পায় নেকি?
খোজকাাঢ়ি নাই স্কুটি দি
আচ্ছা আচ্ছা গৈ আহিব গৈ এপাক ন?
সেইটোতো ভাবিছো কি বা মানে অ নদী আছে
আচ্ছা ডাঙৰ নে
উম ডাঙৰে
বতাহ চতাহ দি থাকে চাগে হেল্ল'
অ'
বতাহ চতাহ দি থাকি চাগে ন
উম বতাহ দিয়ে ধুনীয়া মানে প্লেচটো বহুত ধুনীয়া
আচ্ছা কেতিয়া যাবা হেল্ল' হেল্ল'
টাইম বোৰো নো
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
কোৱা
তই মাতটো নাহা হৈ যায় মাজতে
মোৰ মানে কিবা হৈছে চাগে ফোনটো
হয় কিমান দিন হ'ল মান হল এনে এপটো চলোৱা
এপটো চলোৱা হ'ল কেইদিনমান কেইদিনমান মানে কালি চাগে কিবা কৰি দিছে ভণ্টীয়ে
উম নে কালি পে কৰিছেহে এপটো অপেনিং নেকি
কি কৈছা?
কালি পা কি এপটো খুলিছাহে কালি
হেল্ল'
মানে এপটো কালি খুলিছা?
উম
আচ্ছা আচ্ছা দিয়া তে হ'ব আৰু দিয়া
উম দিয়া